আহ, কোৱা
ক'ত আছা
এ ঘৰতে আছো তুমি
মই তোমাৰ এই এনেই অকণমান ওলাই আহিছিলো বাকী খোৱা খবৰ খাতি অ', অ', ঠিকে আছে কোৱা বাকী তোমাৰ ওলাই যোৱা নাই নেকি
অ', তাকে ময় তোমাৰ এনেকে ওলাই যাব লাগিব অ',
এ বজাৰ চজাৰ কৰিব যোৱা নাই বজাৰ
অ', এ শুনা না মই মানে তোমাৰ কথা এটাৰ কাৰণে কল কৰিছিলো এই মানে মোৰ মানে তোমাৰ কি হ'ল সেইদিনাখন এপিনে গ কৈ আছিলোঁ হে
অ',
গৈ থাকোতে কি হ'ল গাড়ীখন তোমাৰ পামচাৰ হল এতিয়া একোটা ভাল দোকান
কি ক'লে আকৌ কোৱা
মানে মোৰ কেইদিনাখন ওলাই গৈছিলো ওলাই যাওঁতে তোমাৰ মানে গাড়ীখন পামচাৰ হ'ল তাৰ পিছত গাড়ীখন মানে এতিয়া ঠিক কৰিব লাগিছিলে মই মানে ক'ত কৰিব পাৰ তুি জানা নেি ভাল দোকান ক'ত আছে
উনৰ ফে এখন আ তাতে কৰিব পাৰিব এই মোৰ লগৰৰ দোকানে হয় ফোন কৰি দিম মই তুমি গুচি যাবা কি হ'ল তোমাক চেকাৰ কোন দুখ খটিলে
অ', মানে অ কি হৈছে মানে তোমাৰ কি হ'ল জানাপা এনেকে পামচাৰ হৈ পেলাই তোমাৰ এ হেৰি হৈ গল মানে গোটেই ৰিংটো বেকা হৈ গ'ল
আহ তেনে অ', ঐ শুনা নাই মোৰ মানে ঘৰত চলাৰ লগাব লাগিছিলে তোমাৰ কোনবাই এনেকুৱা জনা চলা লগৰ মানুহ আছে নেকি
তেনেকুৱা মোৰ লগৰ পোৱালি আছে বাৰু
কবাচোন তোমাৰ এনেকুৱা চোলা এখন লাগিছিলে এতিয়া যে চৰকাৰ মানে বহুত লাইট অ', বিল তানে মানে আমাৰ
অ', তাকে, তাক সেইটো কি বুলি কয় অ', হ'ব বাৰু মই তোমাৰ হেৰি কথা পাতিম কথা পাতি পেলাই মই তোমাক ক'ম কি হয় নহয় হা মানে এতিয়া চোলাৰ লগোৱাতটো এতিয়া সহজে কিন্তু এতিয়া পোৱালীবোৰক বহুত পইচা দিব কৰিব লাগে সেইটো কাৰণেহে দিগদাৰ
একো নাই মোক চব ফিলাক তুমি জানি সুদীপিলে জনাই দিবা কিমান কি কি লাগে কেনেকে মানে লগাব লাগিছিলে এখন চোলাৰ লাইটৰ বিল বহুত আহি আছে
অ',
সেইটো কাৰণে
মই ৰখাচোন বাৰু তোমাক মই পিছত হেৰি মানে তোমাক কম ৰখ ৰবা ময় সুধি পেলাই কি কৰো
তুমি কি জব কৰি আছা?
মই তোমাৰ এতিয়া এইয়া ৱাৰিং- চোৱাৰিং এইখিনিয়ে কৰি আছিলোঁ
অ' বেলেগ একোতো কোৱা নাই ন অ' আমা ছ সেই তোমাৰ এই মোক বত্তাহতৰ ঘৰত তোমাৰ ৱেৰিং এটা কৰিব লাগিছিলে
তোমালোকৰ বত্তাহতৰ ঘৰত ন?
ছিল তুমি ভাল সময়তে মনত পেলালিলা তুমি ৱেৰিং কৰি আছো বুলি
উম উম উম
তোমাৰ এ ধৰক গোটেই ঘৰটোত ৱেৰিং কৰিব লাগিছিল নতুন ঘৰ এটা বনাইছে তোমাৰ সেই ঘৰটোত ৱেৰিং কৰিব লাগে
অ',
কেনেকে কিমান মান পৰিব চব এনেকে চাইহি আহি পেলাই পইচাটোৰ কথা ক'বলে মানে দিছিলে মোক
অ', হয় নেকি? অ',
তুমি মো লগত এদিন ওলাবা
অ',
তাৰ পিছত এনেকে ঘৰটো দেখা কৰি চাই কৰি বট্টা লগত কথা পাতি আহিবা কেনেকে কি কি হয় কি কি বস্তু লাগিব য যোগাৰবিলাক তুমি লিষ্ট বনাই দি দিবা
অ',
বাকী তুমি এতিয়া ৱেৰিং কৰিয়ে আছা নে কেতিয়া মানে শেষ হ'ব
মই তোমাৰ এতিয়া ৱাইৰিং এটা কৰি আছিলো বাৰু মোৰ আৰু দুদিন লাগিব
অ', অ'
দুদিনৰ পিছতহে খতম হ'ব বাৰু মই তোমালোকক বট্টাহতৰ ঘৰত কৰি দিম
অ' মানে সোনকালে লাগে বত্তাক ঘৰটো উলিয়াব লাগে মানে চব তাইলছ চাইলছ ও লগাই আছে
তোমাৰ আৰ চি চিটো নহয়
আৰ চি চি নহয় এনেকা নৰ্মেলেই
অ', আছাম টাইপ ন
আচাম টাইপএই
অ', অ' হ'ব বাৰু এইটো কি বুলি কয় মই কৰি দি উলিয়াই দিম দিয়ে কিন্তু তোমাৰ সেইটো ঠিকা চিষ্টেমত দিব লাগিব দেই
অ', অ' কথা পাতি ল'বা বাা মোৰ লগত পাতিব নালাগে তুমি তোমাক মই লৈ যাম খালি বত্তাৰ লগত কথা
অ', অ', অ', হ'ব বাৰু মই পাতি কৰি ল'ম আৰু কি হয় কি নাই তুমিতো তোমাক কলেতো তুমি ধৰ নাজানিবা
অ', অ', সেইটোৱেই মোৰ লগত ক কোৱা পাতিলে হোব নয় এতিয়া মই তোমাৰ হেৰি কৰি আছিলো তোমাৰ হেৰিত কি কয়
অ',
এই
কিয়ত কৰি আছিলা
অ
দিলাৰটোত নেকি
নহয় এইটো আমাৰ মই এতিয়া টাইলছৰ মি ইস্ত্ৰী এটা লাগিছিলে মোক
অ টাইলচৰ মিস্ত্ৰী
অ মই যোগালী কৰি আছিলো
অ
তোমাৰ মিস্ত্ৰীটোক মানে আৰু এটা মি্ত্ৰী লাগে যোগালীয়েে কৰি আছো মই তাইক চব মিস্তিৰ লগত
অ
তাৰপিছত সেনেকা মিস্ত্ৰী চিনাকি আছে নেকি কোনোবা টাইল চাইচ লগোৱা
তেনেকুৱা মিস্ত্ৰী বাৰু মোৰ চিনাকি আছে বাৰু কাৰণ মই এনেকুৱাই কাম কৰ কৰোটো মানে তোমাৰ কামবোৰ এতিয়া মোৰো এই মাজতে তোমাৰ এনেকে দুখন ঘৰ তোমাৰ পোৱালি এনেকে মিলাই কৰি কৰিছো মানে ভাল জানে কাম চাম ধুনীয়া কৰে আৰু সিহঁতে বেলেগতো কৰি মিলি আহিছে ভাল কাম কৰে মই বাৰু সিহঁতৰ লগ কথাটো পাতোঁ যদি লাগে বাৰু মইক মানে সিহঁতে পাৰিব ভা ধুনীয়া একদম ফিনিচিং ভাল
চাই লাগে মানে মোক ভাল মিস্তি এটা খ
অ মই বাৰু ক'ম বাৰু দিয়া তোমাক এইটো কি বুলি তই সুধি লওঁ সিহঁতক
আহ আৰু শুনা তোমাৰ যে সেইদিনাখন মাজতে এক্সিডেণ্ট হৈছিলে ভাল পালা
অ মাজতে যে অ এইটো ভাল পাইছো বাৰু খালি হাতে চাতে অকণ দুপ চুপ পাই আছো
অ তাক পিছে গাড়ীখন কেনেকা ভাঙিলে
গাড়ীখন মানে তোমাৰ এটা চাইড স্কেটচ পৰিছে বাকীত বাকী তেনেকুৱা ভাঙা চিঙা নাই মানে এটা চাইডহে অকল স্কেচ পৰিছে
বেয়া আছিলে সেইদিনাখন তোমাৰ
অ মানে কি হ'ল তোমাৰ সবচে এইফালৰ পৰা তোমাৰ মেকুৰী এটা আহি গ'ল
আহ অ কুকুৰ বুলি ওলাইছিলে দেখোন কুকুৰ নেকি মোক আকৌ গাঁৱত কুকুৰ বুলি কৈছে
কুকুৰ মানে কি হ'ল মাহৰ মানে শুনা মানে তোমাৰ মই এইফালে ফুৰিব গৈছিলোঁ তাৰপিছত মানে এই ৰাস্তা কুকুৰবোৰ থাকে যে তাৰ পিছত মেকুৰী মেকুুৰীটো খেদি দিলে মেকুৰীটো মানে ইফালে গৈ পেলাই মোৰ বাইকৰ আগ্ৰেদি পাৰ হৈ গ'ল সেটোতে খুন্দিয়াই অ খুন্দিয়াই দিলো তাৰপিছত মানে কি হ'ল ভাগ্য ভাল মই অকলেই আছিলো তাৰ অকমান আগত হোৱা হয় মই মানে মানে অ আমাৰ মাহী আৰু মাহী সৰু যোৱাটো আহিছিলে মই মানে লৈ পেলাই ফুৰাব গৈছিলো সিহঁতক থৈয়োও আহিছো তেনেকা তাতে মানে আগত ফুৰি গ'ল মানে এতিয়া ঘ তাই সৰু পোৱালিটো আগত বহিম বুলি ক'লে তাৰপিছত এইটো কি বুলি কয় স্কুটি আছিলে ন তাৰপিছত মানে মই এতিয়া ভচ বেক মই অ বে মাৰি দিলে ধৰ তাইতোক পাবতে লাহে লাহে কৰি কওঁতে মানে তাৰপিছত তাৰ মানে তোমাৰ সেয়া তেনেকে তোমাৰ সিকন জেগাতে সেইটো আকৌ সেইদিনাখনো তোমাৰ আৰু ইটোও হ'ল সেইটোত মই এটাত ধৰ মোৰ মাহী খুটি হ'ল এটাত তোমাৰ অকলে হ'ল
অ সেইটোে তোমাৰ এতিয়া দিন দিনকাল বেয়া চলি আছে তুমি এবাৰ পাৰিলে চোৱাই ল'বা
অ মই চোৱাব লাগিছিলে অ মানে কিবা এটা মানে যত কিবা এটা ন কিবা এটা লেঠা লাগিয়ে থাকে।
অ' ঐ আৰু শুনা, সেই তুমি যে মাজতে শ্বৰ্ট ফিল্মখন শ্বুটিং কৰি আছিলা, ওলাল গৈ নে? নে নকৰিলা কামটো আধাতে থৈ দিলা?
নাই - নাই, সেইটোতো তোমাৰ মই কৰাই আছে। এ সেয়া কথা পাতি আছোঁ, তোমাৰ? এতিয়া মানে কি হ'ল মই বাকীখিনি বাৰু চব খিনি মিলাব পাৰিলোঁ তোমাৰ খালি টটো মানে মই মিলাব পৰা নাই, মানে আছে ওচৰত মানুহ কিন্তু বহুত দাম গৈ যে তোমাৰ চিনাকী আছে নেকি এনেকে লাইট
এই চিনাকি এনেকা লাইট ভাড়ালে লৈ পেলাই লাভ নাই। তুমি লাইট পাৰিলে নিজে কিনি লোৱা, নিজৰে কাম আহিব আকৌ, পাছত ফিল্ম বনাব
তেনেকুৱা অ' মই সেইটো হৈছে দে আমাৰ টিঙৰ লাইট বোৰ বৰ এই ডাঙৰ ডাঙৰ ডাঙৰ লাগে আৰু পইচাও বহুত।
অ' অ'। দে, চাই লোৱা মিলাই মেলি তোমালোকে কিনি লোৱা দুটামান। ভাল লাগিছিলে দেই তোমালোকৰ আগৰ ফিল্মখন চাই।
অ' অ' থেংক ইউ থেংক ইউ।
ধুনীয়া বনাইছা, ধুনীয়া এক্টিং কৰিছা, চবে, চবেই ভাল লাগিছে।
অ' নাই মানে এনেকুৱা হেই অক অকমান পুটমিটো মানে লাগে, পুটমিটো হ'লে মানে মানুহও চাই ভাল পায়
অ', মোৰ তোমাৰ এনেকা ভালেই লাগিলে। ফটোৱামি আছিল নে কি আছিল হলত, আৰু তোমালোকে হেৰি দিবা না হলত ওলোৱাকে এখন বনাবচোন মুভি অলপ খৰচ কৰি, ভাল চলিব। তোমালোকৰ মানে হেৰিবিলাক ভাল আছে, মানুহকেইটা এক্টিং বিলাক।
অ' তেতিয়া মানে মই তাকে ভাবিছোঁ বাৰু অ' তেতিয়া মানে কি হয় এতিয়া যোনখন মই ৰিলিজ কৰিম ভাবি আছোঁ সেইখনৰ মানে তোমাৰ এই শ্বুটিং এটা হ'ব এনেকুৱা নদী পাৰত, অ' নদী পাৰত শ্বুটিংটো হ'ব তাক মানে তোমাৰ এই তাত যাব লাগে ক'ত ক'ত মানে তোমাৰ তাত আশীজনী ছোৱালী নাচিব লাগে মানে বেকগ্ৰাউণ্ডত সেয়া মিলাব কৰিব কাৰণে অলপ টাইম লাগিব মানে তাকে চাব যাব লাগিছিলে। আকৌ দ্ৰোণ শ্বট বেয়া হ'ব ন আকৌ কাৰেণ্টৰ চাৰেণ্টৰ এইবোৰ থাকিলে মানে অলপ দিগদাৰ
উম ভালে ভালে কৰা চবফালে মিলাই মিলি কৈ থাকা সেইটো তুমি চাকচেচ হলে বহুত ধুনীয়া লাভ হ'ব।
অ'।
নিজে ফ ফেমাচো হৈ যাবা, প্লাছ তোমাৰ সেইটোৰ পৰা পইচাও হৈ থাকিব।
তোমাৰ লোকৰ শ্বৰ্ট ফিল্মখন তোমাৰ আ পঞ্চল্লিছ আ ফৰ্টিচিক্চ আ লাখ হ'ল ভিউৱাৰ্ছ।
উম ভাল চলিছে তো মই চাইছোঁ, তোমালোকৰ গোটেইকেইখন চালোঁ।
অ' ইয়াৰ আগৰখন হেৰি গৈছে এইখন তাকে যাব লাগে।
যাব যাব কষ্ট ভালকে কৰিবা টাইমে এনে কোৱালিটি দিবা। এক্টিং ভাল কৰিলে ধুনীয়া চলি থাকিব তোমাৰোকৰ চৰ্ট ফিল্মবিলাক।
অ' তাকে মানে অ' চৰ্ট ফিল্মখন ভালেই লাগিছিলে
উম ম উম ম তোমাৰ মাহঁতকো দেখাইছোঁ, মাহঁতেও কৈছে ভাল হৈছে ভাল হৈছে ই কৰিব পাৰিছে।
অ' সেইটয়ে এনে মোৰ এক্টিংবোৰ ঠিকে আছে নহয় ন?
অ' ঠিকে আছে বেয়া ফটোৱা কৰা দেই তুমি।
অ' নাই এইটো কি বুলি কয় অকমান
মই যে এনেকা হাঁহি উঠে তোমালোকৰ চিনেমাডাল চাই থাকিলে মই হাঁহি হাঁহি থাকো একদম।
অ', থাকে সেইটোৱে লাগে। মোৰ মানে আৰু এইখনো চিনেমা জোনখন কৈছ, অলপ শ্বুটিং হ'ল বাৰু এতিয়া গানটো শ্বুটিঙৰ কাৰণে ভাবি আছো মানে শ্বুটিংটোত তোমাৰ মানে এনেকুৱা ফটুৱামীয়ে আছে মানে এ মোৰ মানে কেনেকুৱা কেৰেক্টাৰটো অকমান মই নিজৰে এবাৰ অলপ, মানে অকন ফটোৱামিত লৈছো।
উম
এনেকুৱা ধৰ, এনেকুৱা অকমান চেনি টাইপৰ। মানে ধৰ, এজ, এজনী ছোৱালীৰ লগত থাকি ধৰ ৰাস্তাত গ'ল, সেইজনী ভাল লাগি গিলে, ধৰ এজনী কিন্তু এজনীক চিৰিয়াচলি পাই আছো, কিন্তু ধৰ তোমাৰ ইজনী লগত ধৰ এনেকুৱা, তেনেকুৱা টাইপৰ অকনমান লৈছো মানে কি হয় অকমান মানে বস্তুটো ইন্টাৰেষ্টিং হ'ব লাগে ন, তেতিয়া মানুহে চাইও
সেইটো, সেইটো ভাল লাগেগই, এইখন তেনে আৰু উ পুৰা ধুনীয়া আশা কৰি আছো দিয়া এইখন ভাল হ'ব
অ', এইখন তাকে মই ভাবিছোঁ
অলপ কওঁতেই ভাল লাগিছে কাহিনীটো শুন তুমি কওঁতেই
অ', তেনেকুৱা মানে, তাৰপিছত, উম এখন ভাল হ'ব লাগে, তাকে তোমাৰ মানে কথা চতা মানে পাতি আছোঁ। এতিয়া মই ভপচ মানে মোৰও নোৱাৰি ন। আহ ভাল কৰিবৰ কাৰণে, এতিয়া চবে চবৰে মিলিবও লাগে।
আহ
এইয়া চবৰ তেনেকে ধৰ নিমিলেই টাইম চাইম আজি বোলে মোৰ মিলিছে, কালি তাৰ মিলা নাই, তেনেকে নিমিলে নকৰে সেই তেনেকে মিলাই আছোঁ আৰু
দিয়া পিছে হ'ব ন।
অ' অ' ঠিক আছে বাৰু হ'ব দিয়া আমি পিছত ভালকৈ কথা পাতিম ন।
আহ থিয়া ঠিক আছে উম।